হেল্ল'।
অ', ক'ক।
কি কৰিছা?
এনেই আছোঁ তই?
মই আছো এনে।
অ', হয় নেকি?
কিবা খালী?
খালো ৰ'হ তই?
ময়ো খালো ৰ।
আচ্ছা।
ক'তো ওলাই যোৱা নাই?
অ', এই মাত্ৰ গৈছিলো ৰহ।
অ'।
হা, হা।
ঠিকে আছে। গৰম কেনে? মই ঘৰতে।
গৰম ভাল ৰ। অলপ বাৰু মানে ঠিকে আছে এ, আমাৰ ইফালে মানে বৰষুণ বতৰ কৰিছে, কিন্তু বৰষুণ দিয়া নাই না' নহ'লে গৰমতটো অলপ কমি থাকিল হয়।
অ'। তে, বাকী বৰষুণ দিছে ন' অলপ আগতে?
কি কৈছা?
বৰষুণ দিলে বোলো।
অ', অ'। সেইটো।
বৰষুণতো অলপ দি থাকিলে ভাল ঠাণ্ডাটো তেতিয়া হৈ থাকে।
অ', কিন্তু কিবা কৰে এতিয়া বৰষুণ দিয়ে নে নাইবা।
উম, এজাক দিলে বাৰু অলপমান সৰুকে।
ইয়াতেই। এতিয়াবা দিয়ে নে নাই?
সেইটোৱেতো।
আচ্ছা, আচ্ছা।
বাকী আজি ভাতত কি কি বনাইছে?
ভাত তোৰ আজি হেৰি এ নহ নিৰামিষে মানে ৰাতিপুৱা এতিয়া মাছ বনাব।
উম, উম
তহঁতৰ কি?
আমাৰো মাছে বে।
আচ্ছা আচ্ছা।
বাকী তোক ফোন কৰাৰ এটা উদ্দেশ্য আছিল ৰ।
অ, ক।
এটা ক বিষয়ৰ ওপৰত মানে অলপ আলোচনা কৰিম বুলি ভাবিলো দুইটাই।
অ, ক।
নাই বিষয়টো মানেটো আমি সবে পঢ়ি আহিছোঁ সৰুৰ পৰাই। যিটোক আমি বিজ্ঞান বিজ্ঞান বুলি কোৱা হয় আৰু বিষয়টো।
অ।
মানেটো বিজ্ঞানটো মানে হৈছে সেইটোৰ এনে এক মানে জ্ঞানৰ শাখা যিয়ে মানে তোৰ পৰ্যবেক্ষণ বা পৰীক্ষা-নিৰীক্ষা বা তোৰ যুক্তি হ'ল আৰু মানে প্ৰমাণৰ মানে ভিত্তিত পৃথিৱী আৰু মানে তোৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন ঘটনা মানে বুজাবলৈ যিটো চেষ্টা কৰে আৰু।
অ
আৰু মানেটো আধুনিক মানে সভ্যতাৰ প্ৰতিটো মানে ক্ষেত্ৰ মানে চিকিৎসা লগতে কৃষি বা প্ৰযুক্তি। বা তোৰ শিক্ষা হ'ল, মহাকাশ হ'ল। বা যোগাযোগ হ'ল বা উদ্যোগ হ'ল মানে এইবোৰ আৰু মানে বিজ্ঞানৰ ওপৰতো নি নিৰ্ভৰশীল ন।
সেইটোয়ে মানে বিজ্ঞান অকল এটা বিষয় নহয় আৰু আমি প্ৰতিদিনে ব্যৱহাৰ কৰা মোবাইল ফোন। বিদ্যুৎ, ইন্টাৰনেট, গাড়ী, টেলিভিছন। এইবোৰ মানে সকলোতে মানে বিজ্ঞানটো লাগে আৰু।
সেয়ে, এনেই তই বিজ্ঞান বুলিলে কি বুজ?
বিজ্ঞান মানে তোৰ বিজ্ঞান হৈছে এটা প্ৰকৃতি আৰু বিশ্বৰ নিয়মবোৰক পৰ্যবেক্ষণ, পৰীক্ষা আৰু মানে যুক্তিৰ জৰিয়তে বুজি পোৱা এটা প্ৰক্ৰিয়া আৰু। বিজ্ঞানৰ মূল উদ্দেশ্য হৈছে তোৰ সত্য অনুসন্ধানৰ নতুন জ্ঞান সৃষ্টি।
আচ্ছা, এনে বিজ্ঞানৰতো আৰম্ভণি কেনেকে হৈছিল বুলি তই গম পাৱ নে এনেই কিবা?
বিজ্ঞান আৰম্ভণিটো আদি মে দুটা গুণ জ্বলোৱা। কৃষি আৰম্ভ কৰা আৰু তোৰ চকা ব্যৱহাৰ কৰাৰ পৰা বিজ্ঞান আৰম্ভণি বুলি ক'ব পাৰি আৰু। এইটো পিছলে তোৰ বনি যোগ। টেৰিকাছ চিকিৎসা, তাৰপিছত পদ বিজ্ঞান এইবোৰৰ দি বিকাশে মানে আধুনিক বিজ্ঞানৰ ভেটিতো গঢ়ি তুলিছিল আৰু।
আচ্ছা আচ্ছা ঠিকে আছে।
এনেই বিজ্ঞানৰ মুখ্য ভাষাবোৰ জানা তই কি?
আ মুখ্য শাখাৰ মূলতো মানে এনে চা তিনিটা ভাগত মানে ভাগ কৰা হৈছে। যিটো তোৰ মানে হৈছে পদাৰ্থ বিজ্ঞান, যিটোক আমি ফিজিক্স বুলি কওঁ। লগতে তোৰ ৰসায়ন বিজ্ঞান। কেমেষ্ট্ৰী হ'ল সেইটো, আৰু তোৰ জীৱ বিজ্ঞান যিটো আমি বায়লজি বুলি জানোঁ। আৰু মানে ইয়াৰ উপৰিও মানে মহাকাশ বিজ্ঞান হ'ল বা পৰিৱেশ বিজ্ঞান হ'ল। লগতে তোৰ এ কি কয় কম্পিউটাৰ বিজ্ঞান বা চিকিৎসা বিজ্ঞান। কৃষি বিজ্ঞান। সেইবোৰো মানে আদি মানে বহু শাখা আছে আৰু।
অ অ সেইটোৱে। মানে এনে চাইটিফিক মেথড মানে কি জান?
মানে চাইণ্টিফিক মান মে মেথত মানে হৈছে তোৰ চাহ কোনো সমস্যাক মানে প্ৰথমে পৰ্যবেক্ষণ কৰা হয় বা তাৰপিছত অনুমান মানে যিটো তোক হাইপথিচিছ বুলি কয়। তাৰে সেইটো কৰা হয় লগ তাৰপিছত পৰীক্ষা নিৰীক্ষা কৰা হয়। আৰু তথ্য সংগ্ৰহ কৰি মানে বিশ্লেষণ কৰা হয় আৰু। আৰু শেষত মানে তোৰ যিটো সিদ্ধান্ত থাকে, সিদ্ধান্তটোতো উপনীত হোৱা যায় আৰু। এনে দৈনন্দিন জীৱনতটো বিজ্ঞানৰ মানে বহু সেয়া আছে মানে বিজ্ঞান আমাৰ মানে দৈনন্দিন জীৱনত কেনেকৈ মানে জড়িত হয়।
বিজ্ঞানটোৰ ৰান্ধনত হওক বিদ্যুত হওক, তাৰপিছত মোবাইল, ইণ্টাৰনেট যান বাহন, চিকিৎসা তাৰপিছত কৃষি, এ টি এম, ডিজিটেল পেমেণ্ট এইবোৰ মানে চবতে বিজ্ঞানে আছে আৰু।
হয় হয়। আৰু মানে তোৰ ফিজিক্সৰ ভূমিকা কি বুলি জান তই?
ফিজিক্সৰ তো ফিজিক্সৰ ভূমিকাত বল, গতি, শক্তি, বিদ্যুত, চুম্বকত্ব পোহৰ মানে এই বস্তুবোৰ জৰিড় হৈ আছে আৰু। আধুনিক যন্ত্ৰ পাতিৰ মূল ভিত্তি হৈছে ফিজিক্স আৰু
ফিজিক্স ফিজিক্স হয় কিন্তু।
নে কেমেষ্ট্ৰীৰ গুৰুত্ব কি জান?
কেমেষ্ট্ৰী-
অ
মানে যিটো তো ৰসায়ন বিজ্ঞান বুলি যোৱা নাযায় ন? সেইটো মানে তোৰ হৈছে ঔষধ সাৰ, ঔষধ বা সাৰ হ'ল বা প্লাষ্টিক। তাৰপিছত তোৰ ৰং, চাবোন সুগন্ধি খাদ্যৰ সংৰক্ষণ বা তোৰ বে- টাৰি আৰু মানে বহু শিল্প ৰসায়নৰ মানে বিজ্ঞানৰ মানে ওপৰত নিৰ্ভৰশীল আৰু-
আচ্ছা, আৰু বায়লজিৰ প্ৰয়োজন এটা
বায়'লজিৰ প্ৰয়োজনীয়তা মানে তোৰ চাহ উদ্ভিদ, প্ৰাণী মানুহ তাৰপিছত জীৱাণু, কুষ স্বাস্থ্য পৰিৱেশ এইবোৰে মানে জীৱ বৈচিত্ৰৰ মানে অধ্যয়ন জীৱ বিজ্ঞানৰ অন্তৰ্গত আৰু।
অ-
আৰু এনে চিকিৎসা বিজ্ঞান কি হয় তোৰ মতে? অৱদান কি মানে তাৰে?
চিকিৎসা বিজ্ঞানটোত টীকা এণ্টিবায়টিক অষ্ট্ত্ৰো বচাৰছত অংগ প্ৰতিষ্ঠাপন এম আৰ আই চিটি স্কেন কৃত্তি বংগ আৰু নতুন ঔষধ মানে যেতিয়া মানে মানুহৰ আয়স ভৰাই দিয়ে সেইটোকে চিকিৎসা বিজ্ঞানৰ অৱদান হিচাপে ধৰা হয় আৰু-
অঁ অঁ আচ্ছা। কৃষি বিজ্ঞানৰ ভূমিকা হৈছে মানে ধৰচা উন্নত বীজ- বা শি সিন্ধন- মাটিৰ পুষৰ পৰীক্ষা দ্ৰোন- কৃষি যন্ত্ৰ- জৈৱ আৰু মানে, জৈৱ সাৰ আৰু মানে যেতিয়া এ আই ভি প্ৰ কৃষিয়ে উৎপাদন উৎপাদন কৰে মানে সেইটো মানে বহুুণে মানে বৃদ্ধি কৰি আহিছে আৰু।
অ' অ' অ' অ'। এনে স্পেচ চাইজৰ গুৰুত্বটো কি?
স্পেচ চাইন্সৰ মানে চা, উপগ্ৰহ হ'ল, বা জি পি এছ, বা তোৰ মানে আহ যোগাযোগ হ'ল, বা মহাকাশ অভিযান হ'ল, আৰু মানে গ্ৰহৰ গৱেষণাত মানে মহাকাশ বিজ্ঞানৰ মানে এটা বিশেষ ভূমিকা আছে আৰু। সেইটো কাৰণে মানে স্পেচ ছাইন্সৰ গুৰুত্বটোৱে বেছি।
হয় হয় হয়।
উম এনেই কম্পিউটাৰ চাইন্স বুলিও এটা আছে যিটো মানে মানে কম্পিউটাৰ চাইন্স মানে টো জানে। মানে ই মানে কেনেকৈ মানে পৃথিৱীখন সলনি কৰিছে তোৰ মতে। উমহো
কম্পিউটাৰ চাইন্স এইটো চফটৱোৰ হক ইণ্টাৰনেট ক্লউড কম্পিউটিং চাইবাৰ চিকিউৰিটি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু ডাটা চাইন্ঞ্চ, এইবোৰ মানে শিক্ষা উদ্যোগ আৰু বাণিজ্য়ত- বিপ্লৱ ঘটাই কিনে মানে বহুত সহায় কৰে আৰু-
উম উম-
এয়াই কি হয় তোৰ মতে?
এইয়টোতো আজিকালিতো বহুত গুৰুত্ব গুৰুত্বপূৰ্ণই বস্তু মানে আজিৰ দিনত। কাৰণ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মানে তোৰ মানে এনে এটা প্ৰযুি মানে প্ৰযুক্তি দিয়ে, মানে যিটো তোমাৰ ক মানে হেৰি কম্পিউটাৰক মানে মানুহৰ দৰে চিন্তা মানে তোৰ শিকিব পাৰা ত মানে সিদ্ধান্ত ল'ব পৰাাৰ মানে ক্ষমতাখিনি দি দিছে আৰু তো ইয়াতে স্বাস্থ্য শিক্ষা কৃষি, লগতেতো বেংকিং হওক, বা ভাষা অনুবাদ আৰু মানে স্বয়ং চলিত মানে, গাড়ীতো এই মানে এটা এয়াই ব্যৱহাৰ হৈছে আৰু গাড়ী মানে গাড়ীটো মানে ইয়াৰ ব্যৱসায় আজিকালি হৈ গৈছে।
হয়, হয়, হয়।
হোম
আৰু ত এনভাইৰমেণ্ট চাইন্ঞ্চটো ইমান গুৰুত্বপূৰ্ণ কিয়?
আহ জলবায়ু পৰিৱৰ্তন হ'ল, বা বন সংৰক্ষণ হ'ল, বা দুখন দুখন নিয়ন্ত্ৰণ, বা তোৰ জীৱ বৈচিত্ৰ ৰক্ষা হওক আৰু মানে য'তৰ টেখৈ উন্নয়নৰ বাবে যিটো পৰিৱেশ বিজ্ঞান আছে। সেই তটো মানে অতি প্ৰয়োজনীয় আৰু সেইটো কাৰণে মানে এনভাইৰমেণ্ট চেন্ঞ্চটো ইমানখিনি গুৰুত্বপূৰ্ণ।
হয়, হয়, হয়।
উম,
আৰু তোৰ শক্তি উৎসৱৰ কি কিনে
শক্তিৰ উৎসৱবোৰ হৈছে তোৰ সৌৰ শক্তি হ'ল, বায়ু শক্তি হ'ল, বা জলবিদ্যুৎ বা কয়লা, তেল প্ৰকৃতিক গ গেছ আৰু মানে তোৰ পাৰমাণিক শক্তি হ'ল এইবোৰ মানে ভৱিষ্যতে মানে নৱ নৱ কিগৰ যোগ্য মানে শক্তিৰ ব্যৱহাৰ মানে অধিক বৃদ্ধি কৰি তেলটো ওলাইছে মানে বৃদ্ধি পাব আৰু পিছলৈ।
অহ
সেইটোয়ে আৰু এনে মানে বিজ্ঞানৰ শিক্ষাৰ ভূমিকাটো কি তই জান জানানে?
বিজ্ঞানত শিক্ষাৰ ভূমিকা হ'ল তোৰ বিজ্ঞান শিক্ষাই মানে যুক্তিবাদী চিন্তা হওক সমস্যা সমাধান গৱেষণা উদ্ভাৱনৰ মানে নতুন প্ৰযুক্ত শিকিবলৈ সহায় কৰে আৰু।
হুম হুম। ঠিকেই আছে, আৰু যদি আমি বিজ্ঞানৰ লাভবোৰ যদি চাবলৈ যাওঁ তে ইয়াৰ মানে ধৰ স্বাস্থ্যৰ উন্ন তি হওক বা উৎপাদন বৃদ্ধি হওক। বা যোগাযোগ সহজ হোৱা বা সময় ৰাহি নতুন চাকৰিয়েই হওক। উন্নত শিক্ষাই হওক। ত ম মহাকাশ গৱেষণা আৰু মানে জীৱনৰ মানুহ উন্নত হোৱাটোৱে মানে এটা বিজ্ঞানৰ লাভ আৰু।
সেইটোৱে সেইটোৱে।
উম উম।
এনে বিজ্ঞানৰ কিবা নেতিবাচক দিশো আছে নেকি?
আছে আছে, কাৰণ চা পাৰমাণিক মানে অস্ত্ৰ হওক বা দুখন বা চাইবাৰ ক্ৰাইমে হওক বা আৰ্ফিচিয়েল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যিটো অপব্যৱহাৰ আছে এইবোৰ মানে ব্যক্তিগত ত থ্য সুৰক্ষা মানে সম সুৰক্ষা সমস্যা আৰু মানে প্ৰযুক্তিৰ ওপৰত মানে অত্যাধিক নিৰ্ভৰশীলতা আছে মানে।
আ আচ্ছা আচ্ছা।
আগন্তুক দিনত মানে বিজ্ঞান কেনেকুৱা হ'ব পাৰে বুলিও তই মানে ভাব?
আগন্তক দিনত তোৰ কোৱান্টাম হোমৰেটিং যেনে ৰিটিং তাৰপিছত ফিউচন এনাৰ্জিচ, স্মাৰ্ট ৰ'বট, স্পেছ টুৰিজিম। ব্ৰেইন কম্পিউটাৰ ইণ্টাৰফেচ। তাৰপিছত নেন' টেকনলজি আৰু মানে উন্নত এ আই ন তুন যুগৰ সূচনা কৰি দিব আৰু তেতিয়া।
অঁ আজি আজি মানে আলোচনাৰ পৰা মানে আমি এইখিনিয়ে শিক্ষা পালো মানে যে চা বিজ্ঞান মানে হৈছে তোৰ উন্নয়নৰ মানে মূল চালিকা শক্তি আৰু ই মানে আমাৰ জীৱন সহজ কৰি তুলিছে লগতে সুৰক্ষিত তাৰমানে অধিক উন্নত কৰি তুলিছে কিন্তু যদি বি জ্ঞান সদায় মানৱ কল্যাণ আৰু পৰিৱেশ সুৰক্ষাৰ বাবে ব্যৱহাৰ হ'ব লাগে আৰু।
অ হয় হয় হয়। এনেতোৰ বিজ্ঞানে আমাক যুক্তিবাদ চিন্তা কৰিবলৈ শিকায় তাৰিপিছত অন্ধবিশ্বাস দূৰ কৰে আৰু মানে নতুন উদ্ভাৱনত পথটো মুকলি কৰে আৰু আমি যদি বিজ্ঞানক দাই তশীল ভাৱে ব্যৱহাৰ কৰো তেন্তে মানে এখন অধিক সুস্থ সমৃদ্ধ আৰু শান্তিপূৰ্ণ সমাজ গঢ়ি তুলিব পাৰো আ, আমি তেতিয়া।
পাৰো পাৰো, এনে তই বিজ্ঞান চাবজেক্টটো ভাল পাইছিলি না আগতে?
অ', অ', ভাল মানে ভালে পাওঁ, লাগে আৰু ইমান বেয়া নালাগে।
মইতো বহুত হাৰ্ড পাইছিলোঁ, এইবোৰ বুজিয়ে না